হেল্ল', আহ কি কৰিছ?
কো কণাই আনে আছোঁ।
অঁ কালি কি গৈ আছিলে?
কালি, অঁ
নহয়-নহয় কালি, অঁ
কি কৈ আছিলো?
অ' জল্দি মাইক ফোনটো লোৱা নাছিল কালিত। দেন পিছত জ্বৰেৰে কিবা কৈ আছিলে।
অঁ, কি কই কালি মানে লাইক দু যোৱা দুদিন, তিনদিন মই ধৰা হোৱা নাই হা। মই মানে? দুটা বেছিলে দুটা তিনটালৈকে তাহতে শুই গৈছিলো মা তাৰে আগতে শুই গৈছিলে। দেন কালি তাত জোৰা অ' জো জ-জৰে লগ কথা পাতিছিলো, যেন জৰে যোৱাকালি কলে এ গুড নাইট আলোচী চাবা আকৌ মাই ধৰিব। সি কৈছে-কৈছে। আৰু লগালক তাৰে পাঁচ মিনিট পিছত মায়ে ধৰি দিলে।
কি কৰো ফোন চলাই থাকা।
অ' হঠাৎ আহি কিনে মোৰ হাতৰ পৰা ফোন কাঢ়ি আছে জান এইপিনে বিয়াৰ চলি আছে। বৰ
কি কৰিলে পিছত
মই গৈছো মই ৰবা-ৰবা ৰ মানে মোৰতো মিউটত আছিল ন। ৰবা-ৰবা বুলি কিনে কৈ, স কিনে মই একদম চাওন টো কমাই দিছো। এন দেন তাৰপিছত বিয়াৰৰ পৰা লেফ মাৰিছো একো নোকোৱাকে সেইপিনে মোক বিন যে সুধি আছে। হেল্লো-হেল্লো, ই ফিছে অহ, ত আকৌ অ, শান্ত হৈ গ'ল। মিয়ুদ হৈ গল।
ইমান কাল আজু। বাই দিবা ভাই ইমান দিনা হ' যোৱা পৰহি, যোৱা পৰহি কৈছিলে আ এ মই ৰখি আছো ৰবা মায়ে কল কৰিব বাবা হোৱা নাই নেকি এতিয়া তেতিয় মই কম। তাৰ পিছত এনেকে কৈছিলে আৰু যোৱ কালি অ', আৰু যোৱাকালি কৈছেহে কথাটো সজাই গ'ল।
খালি মইও জল্দি শুইচো
অ' আৰে মই মই নিজে ভাবিছো আজি মই যোৱাকালি মই ভাবিছো যে, আজি মই জল্দি শুম। এই খিনি কিবা এটা কথা নাপাতো এটা বা এটা বাজ এটা বাজিবলৈ তোৰ দহ মিনিট আছিল নেকি? সেইকাৰণে অলপ দেৰি কথা পাতি এটা বাজিলে শুই যাম বুলি ভাবিছিলো মই।
অ, জল্দি জল্দিয়ে আছিল দেচোন।
অ',
আহ উম', স কাজিয়া লাগিছিল নেকি তহঁতৰ।
কাৰ?
তহঁতৰ?
তহঁতৰ মানে কাৰ-কাৰ।
মানে কি লাইক সেনেকুৱা তোক গালি পাৰিছে কাজিয়া লাগিছে পিছত সিদিনাৰ পৰা ফোন নিদিয়ে নেকি। ন হঠাতে এনেকা।
হঠাৎ মানে এইটো যে লাইক মত ডক্টৰ দেখাওঁ ডটৰ দেখাব পাই যা অঔুযোগত ঔষধ খাব লাগে। দেন ত মই দেৰিকে উঠো দেৰিক উঠিলে ৰাতিপুৱা ঔষধ মিছ হৈ যায় মেডিচিন। সেয়ে মানে দে। কে শু দেৰিকে উঠো এইটো বেয়া। মায়ে কৈছে। যিমান জল্দি। খোৱা মেলা টাইমত কৰিবি, জলদি খোৱা মেলা কৰিবি, তেতিয়া তোৰ গা ঠিক হ'ব। সেইকাৰণে তেতিয়াৰ পৰা মায়ে ফোন কৰি লয়।
ঠিকে আছে বাৰু।
দিগদাৰ হৈ আছে নোৱাৰো মই এনেকে।
উম নোৱাৰ অভ্যাস কৰ। জলদি উঠা।
আৰে হ'লেও ভাই আজিকালি বাৰ তাত কোনে শুনে মোক ক।
বাৰটাত টোপনিয়ে নাহে আজিকালি।
উম কোনে শুৱে ভাই বাৰটা
কালি সেই মোৰ এটাত নেকি অ' নহয় ন অ' চাৰে বাৰটা মানত শুই গৈছো কালি। টোপনি লৈছে স কাৰণে মানে গধূলি হোৱা নাই মই বজাৰ গলো।
আচ্ছা আচ্ছা।
উম।
কি কিনিলি?
এ মাৰ বজাৰ আছিলে, মোৰ একো সেনেকুৱা নাছিলে, মই গ'লো দেন বুক দুখন লৈ আনিলো একেলগে। বাকীবোৰ কাহাই নাই। ইকনমিক্সৰ দুখন।
আচ্ছা মানে তই কেনেকে গম পাৱ যে সেইকেইটাই পঢ়াব মানে সেইকটা বুক পঢ়াব।
চিলেবাছৰ মতে।
চিলেবাছ দিছে নেকি।অ' দে মোকো পঠাই দিবি বুক খনৰ ফটো আৰু ক তেনকি নিম নগি নিম।
অ' দি দিম দে মই মানে ফাৰ উম অ' তাক সেইকেনে মই কিনি লওঁ, অবচে অলপ এনে-এনে চাই থাকো। এইবাৰ এনেও যিহেতু হাৰ্ড হব এইবাৰতো দুখন ইণ্ডিয়ান ইকনমিখন সিখন মই এখন দোকানত এ লাইক পুৰা সেই ৰেফাৰেন্ঞ্চখন আছে সেইখনতে আ আশ টকা দাম চেভেন ফিফটি ন আঠশ। পিছত মই যে সেইখন আৰু কিনি কি হব এটা চেমৰ কাৰনে। ন এক্সট্ৰা পঢ়ি পিচত মই আৰু এখন বেলেগত সধোতলো চিলেবাছৰ হিচাপত আ লে জিঅ'ৰ খন। তো হেইখন ল'লো সেইখন টু ফৰ্টি। উম। এ এইবাৰ মই সেই বুকখন বহুত দায় আছে দে, মানে তাকে ভয় লাগিছে, এইবাৰ আৰু কি হব।
দাইগ্ৰম হম। ইণ্ডিয়ান অ ইণ্ডিয়ান ইকনোমি ন পাৰিব লাগে।
উম সেইখন চাই ভাল লাগিছে যে এখনতো থিকে আছে।
উম।
উম। লানছ কৰিলি?
নাই কৰাই ভাত শেষ হৈছে, এতিয়ালৈকে ওলোৱাই নাই খাবলৈ।
উম।
তোমাৰ সদায় দেৰি হয় আজি মই গাঁও নোধোলো। বৰষুণ দিয়া কাৰানে ঠাণ্ডা লাগে ন ঠাণ্ডা লাগি আছে সেইকাৰণে যাচট উঠিছো ফেচ ৱাছ কৰিছো ব্ৰাছ কৰিছো। ছানস্ক্ৰীণম ঘহি কিনে বহি আছো। তেনদাৰৰ।
বাাহ চানস্ক্ৰিন লগাইছে বৰষুণ দিচে তাই গা ধোৱা নাই কিন্তু চানস্ক্ৰিন লগাইছে ৱাহ বেতে ৱাহ।
লাইক ঘৰতে- লগাব লাগে বোলে। ট্যানিং যদি তোৰ ৰিমোভ কৰিব ইচ্ছা আছে।
লগাই নেকি ছানস্ক্ৰীণ ঘৰতো?
অ।
মোৰ কিবা কিবা লাগে। কিবা মুখখন ধুহ ধুহ লগি দিয়ে।
অ, মোৰো লাগে মানে, চিপ-চিপা লাগি থাকে। বাত হলেও লগাইছো আৰু। তেতিয়াহে ট্ৰেইনিং কমিব। কাৰণ কি না মই যোৱাকালি ভিডিঅ' চাইছিলো টেন ৰিমভ কৰা। টেনিংটো আছিল মেলানিন। প্ৰডাকচনৰ কাৰণে হয় সেই যোনটো বস্তু ত এনেকুৱা নহয় তোৰ ওপৰত ব্ৰইলাৰ জমি আছে সেইটো তই বা এনেকুৱাই ইচ্ কাপ কৰিলে গুচি যাব এইটো ভিতৰৰ, ভিতৰৰ পৰা ওলাই আহে ন স্কিন বয়াৰ।
অঁ নাই স্ক্ৰাব কৰিলে কোনটো গুচি যায় সেইটো তই যদি একদম এনিটাইম ৰ'দত থাক এ বি ত্ৰিছত বলে সেইটো ট্ৰেইনিং বেলেগ সেইটো পুৰা ৰদৰেদি হয়। আৰু এটা ট্ৰেইনিংটো ল ঘৰত থাকিলেও হ'ব পাৰে। ভালকৈ কেয়াৰ নকৰিলে
উম, সময়তো ৰ'দত বেছি নাই, এদিন বা এদিন এদিনহে লোৱা হয় দেনচ মোৰ এনেকুৱা বৰম লেতেৰাত য়াৰী হৈ যায় তে মেলাৰিয়েল প্ৰডশন বেছ বাহিৰৰে ওলালে আৰু বেছি চেভ কৰে তই সেইকাৰনে মানে সেবোৰ ঠিক ক জেষ্ট নৰ্মল চাই্ কিম টো লাগে চানস্ক্ৰিন টো ঘ
কোনটো চানস্ক্ৰিন ইউজ কৰ
মই এতিয়া একলজিক ইউজ কৰি আছো
ভালনে?
অঁ, এইটো টমেট এইটো ৰিমোভ টেনো ৰিমোভ কৰে, এনেকুৱা আছে। আৰু ইউ বি ৰেচৰ পৰাও বাচায়।
উম, কালি ফেঞ্চিত, অঁ হেৰি অলিভাই শ্বিলং যাব।
কাৰ লগত?
এ মাক হঁতৰ লগত ফেমিলি
আঁহ আচ্ছা সেইটো কবলৈ ফোন কৰিছিলো।
উম কিবা এটা খুজিব ফোন কৰিছিল তাই মেইন কথা
খুজিব কি খুজিব
জিন্স খুঁজিব
ই জিনছ আছেচোন
নাজানো মই ভালকে কিবা এটা সেনেকুৱাই ক'লেচোন পিছত তাই কৈছে কি তাই কল নুঠালে
অঁ আচ্ছা জিন্স বনাতে জিন্স মান আছে মোৰ তাৰ সেইখন নেকি, অঁ', তাই জিনছটো যে পেলাই থৈ গৈছিলে, মোৰ ঘৰত।
অঁ ফোন কৰিলে তাই
অ', নাই মই সুধিম ৰ' এতিয়া অলপ পিছত।
কি সুধিবি।
যে কিয় কল কৰিছ ছিলে। মই তেতিয়া বিজি আছিলো সেইকাৰণে। অ', মই নকলেওঁ তাই গম পাব। মই যদি সুধু।
মুঠতে মোৰ নাম নলবি অ মেৰেকো নেহী ফচনা হ্যেয়্‌।
কি যে তাইয়ো মই তাইক পিছত ইনষ্টাত মেছেজ দিছো ৰে তাই মোৰ ষ্টৰি ৰিপ্লাই দিছ কলো উঠাব নোৱাৰো বুলি ত মই কৈছো যে অ এটা মিছ কল দেখাইছে মই ভাবিছো লাগি গৈছে চাগে। চয় এতিয়া কওক কি হ'ল। ডেন কাই ৰিপ্লাই নিদিয়ে তাই এনে ই মজি-ইমজি দি আছে
হে সেইটোৱে
ত‌ই ক'ব লাগে ন। তাই অ', তাই তাতে মেছেজতটো ক'ব পাৰে।
উম
কিনা, মোৰ এতিয়া বহুত এলাহ লাগে কলত কথা পাতিব। মই কাৰো লৈ কথা নাপাতো।
উম, উম। মোকো তাই সেই ফেঞ্চিত যোৱা শুনি কিনে সেই ফোন কৰিব সুধিছিল দে কেনেকুৱা টাইপ কাপোৰ ওলাইছে তাই কাপোৰ কিনিব বোলে
উম
সেনেকে ত মোৰ জিন্সৰ কথা ওলাওঁতে তেতিয়া তাই কৈছে।
অ'
উম', সমাতে উহো উহো নাজানো।
চামাৰ কালেকচন, তাইতো এদিনৰ কাৰণেহে যাব, আহি যাব। এ কি আজি কি তাৰিখ বি এ বাইশ তাৰিখ নে টুৱেণ্টি থ্ৰীত যাব তাই। উম
এদিনৰ কাৰণে গোটেই ফেমিলি মিলি শ্বিলং যাব পইচাচোন এনে যাব ভাই
সে মানে সেনেকুৱা টাইতে যাব গাড়ী ভাড়া কৰি কমতে হ'ব। যদি দু-দুটা ফেমিলি যায় সিহঁত। কব গ'লে, অ', সেই এটা জাগা চাই কিনে ফটো-চটো উঠি গুচি আহিব সেনেকুৱা টাইপ। মেইন বেছি ফুৰা নহয়, তেতিয়া আৰ
উম।
উম।
উ আমাৰো কি কয়। মোৰতো যাব মোৰ শ্বিলং যাব বুলি ক'লে মোৰ মামাৰ ঘৰতে সোমাব বেছি মন থাকে মাহীৰ ঘৰত মোৰ সোমাব ইচ্ছা নাথাকে। ধাৰ পোৱালি। পোৱালিকেইটা বেচিব নোৱাৰো। হে হেউ নাই, কিবা না কিবা ওলাইে যাব বেয়া। সিহঁতৰ কথা পাতিলেহ বাকী মামাৰ কিত মামাৰ কিতাৰতু ঠিক-ঠাকে থাকে ন', দুজনী ছো- -
মামাৰো আছে নেকি? অ
দুজনী ছোৱালী আছে ত' ইমান সেনেকুৱা নাই সিহঁত অলপ ফুৰিব পাৰি। কাৰণ কি তাৰ মামাৰ অ', হা মোতকেতু সৰু দুজনি ত' এ তাৰে ডাঙৰজনীতো তাইতো ফুৰিয়ে থাকে লগৰ লগতো তাত চিনি পাই ৰাস্তা ত' মই তাই লগ লগত মিলি কিনে ফুৰিব, যাব পাৰিলো হয় আমি। কিন্তু ন কোৱাটাৰ লয় সিহঁতে কোৱাটাৰ থাকে। আমাৰ নিচিনা। ত' আমাতকেও সেয়ে তখ সৰু হয় কোৱাটাৰবোৰ। ৰয়ে থাকা দিগদাৰ। পানী লোৱা দিগদাৰ।
উম', দে-দে ত‌ই
উম, দে।